হেল্ল',
হেল্ল', অ কি কৰি আছ?
এ কি কবি, মানে টো কি হ'ল ঘপককে অকণমান ওলাই আহিব লগীয়া হ'ল, ওলাই আহিলোঁ আকৌ লগৰ এটাৰ সতি, সি আকৌ এ মানুহ এঘৰত সোমালে তাৰ লগৰ এটা। তাৰপিছত মই আকৌ মই বোলোঁ নোসোমাও তই সোমা সেই বুলি কলো বাহিৰ- ত ৰখি আছোঁ, সি অহাই নাই চোন।
অ অ।
তাকে তই কম সময়তে ফোন কৰিলি ভালেই কৰিলি বাৰু দেচোন।
অঁ অঁ।
এতিয়া টাইমটো এনেআ পাছ হ'ব। তই কি কৰি আছ?
মই ই এই গৰম মানে আজি সাংঘাতিককে গৰমো উঠিছে, সেইটোকাৰণে চাহ তাহ- চাহ তাহ অকমান মাই বনাইদিলে, চাহ তাহ অকন খাইপেলাই এই ৰাস্তাই ৰাস্তাই এনে ওলাই পিনি ঘূৰি ফুৰিছোঁ, ভাবিলো তোলেকে ফো- ফোনটাকে মাৰোচোন কিনো কৰিছ, তোৰো খবৰ খাতি নাই, সেইকাৰণে তোলৈকে ফোন এটাকে মাৰিলো আও।
অ ভাল কৰিলি, মানে হেৰি- এ খেতি পথাৰত লাগি আছো যে, সেইতোৰ মানে কি হৈছে এইকেইদিন পথাৰৰ পৰা অলপ অহা দেৰি হয়। তাৰপৰা সন্ধিয়া লগে আকৌ তোৰ কঠিয়াই তুলিবলে গুচি যাওঁ। তাৰপৰা আহি পেলাই বৰ ভাগৰ লাগে অ।
অ এই খেতি পথাৰত লাগিলে মেলিলে তোৰ মাটি চাতিৰ গৰম চৰমত এইবিলাকৰ ভাগৰ চাগৰটো বেছি- য়ে লাগে, আৰু তোৰ খেতি পথাৰ মানে টো চাপৰি চাপৰিটো মাটি ৰুই থকা, সেইটো ধৰ কঁকাল চকাল বিষ হয়, ৰাতি- লে ভাগৰটো বেছিকে লগা হয়।
হয় বহুত ভাগৰ লাগে অ, তহতেতো বুজি পাওৱেই। আৰু এতিয়া মানে তোৰ কি হৈছে, দেউতাই ইমান নোৱাৰা হল যে তোৰ কোৰ চোৰ মাৰি থাক- আকৌ তেনে অলপ হেৰি হয় আৰু।
অ অ অ, মোৰ বাৰু এইবাৰ খেতি পথাৰ মানে মোৰ লগা- হোৱাই নাই। বইল ফাৰ্মত লাগি থাকো যে, সেইকাৰণে সেইফালে যোৱাই নাই মানে মই খেতিলে।
উম বুজি পাইছোঁ বাৰু। ঠিকে আছে দেই তোৰ আকৌ - এইফালে ভাইটিও লাগি দি আছে ন কামত।
উম উম, এই ভাইটি বাৰু নাথাকেই ভাইটি মাহঁত লগত এই, পথালৈকে গুচি গুচি যায়, তাক কওঁ ৰ বুলি উম।
এতিয়াতো ধৰি লওঁ মাকে দেউতাকে সহায় কৰি দিছে, লগত তোৰ এতিয়া তই হেৰিয়ত আছই ফাৰ্মত আছই, ধুনীয়াকে চলি গৈছে আৰু সেইতে চলি থাকক দে।
অ অ। বাকী ঘৰত ভালনে?
ঘৰত ভাল বুলি ক'ব নোৱাৰ, মানে দেউতা কি হ'ল অকণমান গা অসুবিধা আছিলে তো হস্পি- তেতিয়া নিছিলোঁ‌ আজি সাতদিন মানৰ আগত।
তাৰপিছত মানে তোৰ, এ আনিছোঁ‌ হে পৰহি।
অ', কি হৈছিলেনোঁ‌?
এই এইটো প্ৰেচাৰটো মানে দেউতা ভাগৰ হাই হৈ আছে, মানে তোৰ সেইটো কাৰণে অকমান কি হয় তোৰ, দিনত বহুত মূৰ ঘূৰাই মানে।
অ', অ', এইবিলাক অকণমান ভালকে খোৱা মেলাত অকণমান চাবি, আৰু পাৰিলে নহৰো চহৰো এই মানে প্ৰেছাৰ কিবা ল' প্ৰেছাৰ নহৰো, আকৌ কিবা তোৰ টেঙা এইবিলাক খোৱাই নাথাকে জানো? এইবিলাক অকণমান চাই মেলি খুৱাই মেলি থাকিবি ভাল হ'ব।
হয়, এতিয়া মানে কি হৈছে তোৰ, আগৰ সময়কণত মানে তোৰ সেইদে ভাল হৈ আছিলে হা মানে তোৰ আজিৰ পৰা প্ৰায় হ'ল মানে দেউতা হৈ থকা তোৰ এক বছৰ মান হ'ল। এক বছৰটো তোৰ, সেই দেই ঘৰুৱা আমি ডিচাইন বুলিয়ে ক'ব লাগিব। সেইকেইটা, তোৰ তেনেকে খুৱাই মেলি থকা হৈছিলে ঠিকে থাকে আছিলে। কিন্তু মানে বৰ্তমান মানে ইমানেই হাই হাই হৈ গ'ল ত' মানে এতিয়া ডেইলি টেবলেট না খালে মানে ভাল নহয় এতিয়া ডেইলি কৰ্চ দিছে ডক্তৰে।
অ', এইবিলাক কৰাই মেলি থাকিবি, ফাৰ্মাচী আছেই নহয় ন তহতঁ‌ৰ ওচৰতে।
উম আছে বাৰু, মানে সেইবিলাকক লৈ অসুবিধা নাই। তথাপিও একবাৰ ডক্তৰক দেখাই পেলাই এতিয়া হেৰি কৰি ললোঁ‌ আৰু।
অ'-অ' আকৌ মাতিছে নে কি চেকাপ তেকাপ কৰিবলৈ মানে আকৌ কেতিয়াবা?
উম, ছয়মাহৰ পিছত মাতিছে চেকাপ এটা কৰিবলে, বাকী তোৰ মানে হল ব'ডি চেকাপ। কৰা পিছতহে মানে অকমান গম পাইছোঁ‌ যে হয় এইটো কাৰণে এইটো হৈ আছে।
অ'-অ'।
মানে তোৰ এনেকুৱা হৈছে আৰু, উম, মানে ভাত-পানী কিহে বনাইছা? তাৰপা?
ভাত পানী মানে আমাৰ হেৰি এই গৰমো বেছি যে আজি সেইটো কাৰণে এইটো আলু পিটিকা কৰিবটো এনেকে ভাত ভাতকেলা চাটকেলা দি তাৰপৰা আকৌ তোৰ এনেকে পানী ঢালি পেলাই তেনেকে পিঁয়াজ চিয়াজ লৈ ভাতটো খাব লাগিব আৰু।
এ ঠিকে আছে, ঠিকে আছে এ দে খাই থাকিবি, হেৰি মানে এইটো কি বুলি কয়
এ আজি আমাৰ এইফালে এইটো বৰষুণে দি আছে অকণমান মানে পিছবেলা বতৰতো ভাল।
তাৰপিছত মই বোলো ঠাণ্ডা পৰিছে।
উম, তহতঁ‌ৰ ফালে তেতিয়া ভালেই হৈছে, আমফালে বৰষুণৰ নামত ব-টোও নাইকিয়া হ'ল, মানে পানীয়েই নাই। তো এতিয়া খেতি পথাৰত মানে পানী-চানী দিবলৈ মাটি-চাটি কিবা খৰাং হৈ গৈছে। এতিয়া ধৰ প্ৰায়ভাগ মানুহে মানে ৰুব চুবও পোৱা নাই মাটিটো।
হয় বাৰু ঠায়ে ঠায়ে তেনেকোৱা হৈছে, মানে এতিয়া কি হৈছে ধৰ, উম।
উম, যোনবিলাকৰ মানে মাটিতো অকণমান দ ন তাত পানীটো আছে, সেইবলাকৰ মাটিত টো ৰুব পাৰিছে, বাকি বাম বিলাকৰ তো মাটি চাটি ৰুব নোৱাৰা হৈ গ'ল, তেনেকুৱা হৈছে।
এতিয়া আমা আমাৰ মানে ওচৰৰ এলেকা এটাতে বুলি ক'ব পাৰি এতিয়া মানে, ত' সেয়া আমি মাতি ৰুই আছো ইমান ধুনীয়াকে কিন্তু সেহতে মাটি ৰুব পৰা নাই, পানী নাই। এতিয়া কি কৰিবি আৰু প্ৰকৃতি এইবিলাক লীলা আৰু দেচোন, সেহঁতৰ তাত যদি বৰষুণ আকৌ আমাৰ ইয়াত ৰ'দ দি দিব চাগে, তেনেকুৱাই কিবা এটা নহয় কিবা এটা কৰিব আৰু দেচোন কাৰো নিৰাশাত নুভোগাই মানে।
অ', সেইটো বাৰু হয় বাৰু দেই এতিয়া তেনেকুৱা, বাকী তহঁতৰ কঠিয়া কিহৰ কিহৰ পাৰিলি?
কঠীয়া মানে এইবাৰ আমাৰ কি হ'ল বৰষুণটো বেছি যে
অ' অ'
তোৰ মানে প্ৰথম প্ৰথম যোনটো কঠিয়া পাৰিছিলে দুটোকোলা পাৰিছিলে মানে আইজোং আৰু বাহাদুৰ বুলি মানে সেইকেইটা আমি বেছিকৈ কৰোঁ।
খাবৰ কাৰণে। তাৰপিছ তোৰ কি হ'ল প্ৰথম বৰষুণ যাকে বহুত নষ্ট কৰি পেলালে।
অহ'
নষ্ট কৰি দিয়াৰ পিছত সেই দুটা টোপোলা টোৰ মানে এনেই যোৱা নিচিনা হ'ল তাৰ পৰা আকৌ পাৰিলে বাৰু। তোৰ অকমান ৰোৱা মানে তোৰ শেহতীয়া হৈছে। এতিয়াতো দুবিঘা এটা হৈছে আৰু চাৰি বিঘা এটা আছে মাটি বেছি নাই যে
উম, উম।
সেই তেনেকুৱাই হৈ আছে আৰু তহঁতৰ কিমান হ'ল ৰোৱা?
আমাৰ মানে এই কঠীয়া পৰাটো শেহতীয়া হ'ল মানে প্ৰথমবাৰ আমাও সেই তহঁতৰ কতে বৰষুণ বেছিকে দি দিছিলে। সেই বেছিকে দিয়াত মানে কঠীয়া খিনি দি গ'ল তাৰ পৰা আকৌ পাৰিলে। এইবাৰ আকৌ কঠীয়া হৈছে মানে এই আমাৰ পৰহি পৰা বোকা দিছে। পৰহি পৰা ৰুইছে উম।
এই খেদাই মিলাই মেলি ৰুই থাকিলেই হ'ল আৰু মানে তোৰ কি খৰ ধৰ কৰিব নালাগে। কাৰণ বতৰো এইকেইদিন ইমানো এটা হেৰি হোৱা নাই মানে আগৰ নিচিনা হোৱা নাই।
উম, উম, অ' মানে আগতকে হ'লেও গৰমতটো মানে বেছি। এই গছ গছনি বিলাক নাইকিয়া হৈ গ'ল যে।
এই গৰমতটো মানে বেছি হোৱা মেইন কাৰণটোয়ে হৈছে তোৰ হেৰি মানে আমাৰ মানুহৰ ভূলৰ কাৰণে। এনে গছ গছনিবিলাক কাটিটো পৰিৱেশ বিনষ্ট কৰিছে কৰিছে। লগতে তোৰ গোলকীয় তাপটো কিমান বৃদ্ধি হৈছে? তাৰ ফলতে তোৰ গৰমটো হৈছে ন।
অ' এই গোলকীয় গোলকীয় উত্তাপ উত উত্তাপটো বেছি হোৱা কাৰণেত এতিয়া গৰম চৰম আৰু গছ গছ গছনি বিলাক এতিয়া চা আমাৰ গাঁৱতে এটা আগতে আহোঁতে দেখিছই ন আমাৰ গাঁৱত তোৰ গছ গছনি বিলাক ৰাস্ত ৰাস্তাই ঘাটে কিমান আছিলে মানুহবিলাকৰ ঘৰত। এতিয়া সেই গছ গছনি বিলাকো নাইকিয়া হৈ গুছি গ'ল। এইটো যহৰতে মানে এতিয়া গৰম আহ এতিয়া তই পথাৰৰ পৰা আহি পিনি ৰাস্তাৰ কাষতে অকণমান ৰ'বলৈ বহিবলৈ মানে
নাই নাই তেনেকে গছ গছনি নাই সেই আমাৰো সেই এই মানে সেইদিনাখনত কি হ'ল আমাৰ আকৌ ওচৰতে আকৌ মথাউৰিতটো আছে যে।
অ'
তোৰ মানে তাতে আমি খেতি কৰি আহি পেলাই সেইডোখৰতে বহো হা ধুনীয়াকে আগতে মানে হেইখিনি গছ অ' অকণমান বেছি ডাঙৰো নহয়, বেছি সৰু নহয় গছ জোপা। কিন্তু মানে সেই গছজোপাৰ তলতে আমি চাৰহ লৈ পেলাই বহি থাকোঁ।
উম, উম।
তাৰ পিছত তোৰ সেই গছজোপা আকৌ ওচৰৰে বুলি মানে ওচৰৰে। খুৰা এজনে কাটি দিলে। কাট কাটি দিওঁতেনে মই কলোঁ, মই বোলোঁ গজোপা কেলে কাতি দিলে, আমি এনেকৈ ছাৰহ লৈ পেলাই সেই ক, এনেকে এনেকে কিবা কিবি মই কলোঁ মানে বেয়াকে কোৱা নাই মই ভালকে কলোঁ তাৰ পিছত মানে মানুহজনে মোক অকমান বেয়াকে কোৱা দি ক'লে তেতিয়া মই মানে বুজাই পেলাই কলোঁ মই তেতিয়া দমত কোৱা নাই। মই বুজাই কলোঁ যে এনেকে তেতিয়া নাকাতিব। বোলো, আমাৰো অসুবিধা লগতে আপোনাৰো অসুবিধা দিয়কচোন, কিন্তু কথাবিলাক মানে বুজি নাপ পাই আজিকালি মানুহে বুজি নাপায়।
এ আজিকালি সেইটোৱেটো, মানুহটোক যদি তই ভালকেও কওঁ নহই সি বেয়ালে বুজিবা আকৌ সব যদি ভালকে, বেয়াকে কওক সেইটোও বেয়াকে বুজিব ত বেয়াকে ক'লেও বেয়াকে বুজে তেনেকুৱা মানুহ ভালকে ক'লেও মানে তোৰ ভালকে নুশুনে বেয়াতোলৈ গুচি যায়গে। আৰু সেইটো যতেটো কাজিয়া কাজিয়া মানে এইবিলাক সৃষ্টি হয়।
হয় অ'। তাকে এইবিলাক বুজাব কোনে আৰু আজিকালি তই বুজাব নোৱাৰ', মানে তোৰ তেনেকুৱা মানুহ বিলাক।
সেয়া তই ৰাস্তাত আছ ন?
সেই ট্ৰেক্টৰ এখন গৈছে সেই মানে তেল এদাই হৈছে নেকি ট্ৰেক্টৰ খনৰ।
অ', অ', তাকে মই মাতটো শুনিছো, ঠিকে আছে। বাৰু হেৰি নহয় এইটো কি বুলি কয় তোৰ কলেজ কি কৰিলি এতিয়া? তই পঢ়ি আছনে?
নাই নাই মই এতিয়া পঢ়া নাই মানে। দিষ্টেন্সত ল'ম বুলি ভাবি আছিলো বি এ টো তাকে, এইবাৰ আকৌ লওঁ নে নোলও জানো? মানে কলেজত মই এডমিচনটো লৈছিলোগে, তাকে ফাৰ্ম খন খুলিলো যে তাৰ পৰা যাবও নোৱাৰো। কলেজলে সেইটো জহতে বোলো এইবাৰ বাদ দিওঁ, তাপা দিষ্টেন্সতে লম তাকে এইবাৰ আকৌ লওঁ নে নলও তাকে ভাবি আছোঁ।
তই সেইটো কৰিবি, তই কাম এটা কৰিবি মানে কি হল বৰ্তমান সময়কনত বি এ চাৰ্টিফিকেট খন তোক বহুত প্ৰয়োজন। সেইবাবে তই মানে তোৰ ফাৰ্মতো লাগি থাক, লগতে তই যদি দিষ্টেঞ্চত লৈ মেলি থ তেতিয়া তোৰ মানে সেইফালে চাৰ্টিফিকেট খনো পাবি, কাৰণ তাত তোৰ দেওবাৰে দেওবাৰে হওক হ হেৰি, একজামতটো দেওবাৰে হ'ব মানে তাত তোৰ একো অসুবিধা নহয়।
উম। মানে তোৰ অকল একজাম দিবলেহে যাব লাগে, সেইটো জহতে মানে অকল মই সেই বি এ টো দিষ্টেঞ্চতে লওঁ বুলি ভাবিছো।
অ', এতিয়া মানে ঘৰতে থাকি তই পঢ়ি থাকিবও পাৰিবি ন।
উম উম।
কাৰণ ফাৰ্মৰ ভিতৰত সোমাই পেলাই তই পোৱালীকেইটা চোৱাৰ পিছত তই সেহঁতৰ ওচৰতে বহি হলেও তই কিতাপখন উলিয়াই পেলাই ধুনীয়াকে চাই মানে একজামটো দিবগে পাৰিবি আৰু লগতে কাম এটা কৰিবি মানে কি হ'ল মই এতিয়া যোনটো মোৰ ভুক্তভোগী সেইটো কাৰণে মই তোক কৈ দিছো মানে এতিয়া মোৰ অলপ অলৰেডি লেট হৈছে মানে মই সেইটো কাৰণে তোক কৈছো, তই কাম এটা কৰিবি সেই তাৰ মাজত সময় এটা মিলাই তই এটা পি জি ডি চি এ বা এ ডি চি এ এনেকুৱা ক'ৰ্চ এটা লৈ লবি কম্পিউটাৰৰ।
অ', অ'।
মানে তাতে তোৰ তেলি, ভেদ, জি এছ টি এইকেইটাটো সম্পূৰ্ণকে শিকিবি যাতে পাছত ফাৰ্ম খনৰ ভৰসাতটো অকল থাকিব নোৱাৰি ন। সেইবাবে তই কাম এটা কৰিবি কিবা দোকান ভাল দোকান বা এনেকুৱা কিবা দোকান পোহাৰত সোমাও বুলি ভাবিলে আজিকালি তেলী, জে এছ টি, ভেট এইবিলাক লাগে মানে।
অ', অ'।
ত', সেইটো কাৰণে মানে চাৰ্টিফিকেট খন বহুত প্ৰয়োজন তই লৈ ল'বি সেইটো।
উম উম, তাকে মই ল'ম বুলি ভাবি আছো, ঘৰতো বাৰু কৈ আছে কম্পিউটাৰ কৰ্চটো লবলে মানে আৰু সেই ললে ক'ৰবাত সোমাবলৈ মেলিবলৈ অকনমান ভাল হয়, সেইটো জহতে কৈ আছে।
উম' লবি লবি এইটো নেপাহৰিবি মানে তই এইটো ভুল নকৰিবি মই এতিয়া কিমান লেটকে লৈছোঁ গ'ম পাইছ নে।
উম' উম' মই মানে দুবাৰ সেয়া বিয়ে বি এ কমপ্লিট তোৰটো হই তেতিয়াই হ'ল, তই এতিয়া কম্পিউটাৰ ক্লাছটো এতিয়াহে লৈছ। কম্পিউটাৰ কৰ্চটো উম' তাকে মই এতিয়া মানে বি এ মই ডিচটেঞ্চত কৰি থকাৰ লগতে মানে মইতো কম্পিউটাৰ কৰ্চটো লৈ ল'ম এইবাৰ।
উম' তাকে সেইটোক তই কাম এটা কৰিবি ডিচটেঞ্চত লবি। লগতে তোৰ এফালেদি টাইম অকন মিলাই পেলাই এক ঘন্টাৰ কাৰণে তই পিছবেলা সময়কণতটো আজৰিয়ে থাকিবি কাৰণ তই তিনটাৰ পৰা বা দুটামান সময়কণত তই বহুত আজৰি থাকিবি। সেই টাইমকনত তই কৰ্চটো লৈ ল'বি, তেতিয়া মানে তোৰ বহুত সুবিধা হ'বগৈ মানে। শেষলৈ, সেইটোকে তই যেন তোক হ'লেও যিমানটো ঘৰৰ পৰা বা হাক নিদিয়ে সেইটো মই গম পাওঁ। কাৰণ তোৰ মা দেউতাকটো মই ধুনীয়াকে পাইছোঁ শিক্ষাৰ ক্ষেত্ৰত মানে অইনতটো নহয়। শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া তোতকেও মানে মা দেউতা তাত বেছি।
অ' অ' তাকে এবাৰ কম্পিউটাৰ কৰ্চটো লৈ ল'ম ৰহ তেতিয়া ভালো হ'ব পিছত। কিবা এটাত ঘপককে সোমায়, বাকী এইবাৰ তই আসাম পুলিচ এইবিলাক কিবা এপ্লাই কৰিছনে নাই?
আছাম পুলিচ মানে কি হ'ল তোৰ অনলাইন হৈ গৈছিলে ন, সেইকেইটা মই অনলাইন কৰিলোঁ বাৰু। বাকী তোৰ এ অনলাইন কৰা হৈ গ'ল ত' অফিচিয়েলি তেনেকে ডেট অহা নাই বাৰু মানে তোৰ হেৰিয়ৰ।
অ' অ
ঠিক আছে বাৰু তেতিয়া।
অ' অ'